অ', খুুৰী, কি কৰিছে?
কয়ে আৰু বা চাহ খাইলছ-খাইছিলোঁ, চাহৰ বাচন কেইটা ধুই আনিলোঁ, আনি পেলাই আকৌ ৰাতিৰ যোগাৰটো কৰিবলৈ লাগে যে। অকমান বোলো বহি লওঁ। এই অকমান গৰম পৰিছে ফেন খনৰ তলতে অকমান।
ময়ো চাহ তাহ খালোঁ আৰু।
খালা?
খালোঁ, খালোঁ।
অ', ভালে আছা আৰু ন?
আছোঁ, আছোঁ। আপোনালোকৰ ঘৰত ভাল আৰু। আমাৰ মাহঁতৰো ঠিকেই আছে। বৰ্তমান, গৰমটোৰ কাৰণে অকন অসুবিধা হৈছে, হ'লেও আৰু সেইটোতো চবৰে, সকলোৰে হয় আৰু।
সকলোৱে, সকলো ছিজনত গৰমৰ ছিজনত গৰম হ'বই আৰু ঠাণ্ডাত ঠাণ্ডা হ'ব।
উম সেইটোৱে, বাকী এতিয়া কিহেম ভাত পানী, যো, যা-যোগাৰ
ভাত বম, ভাত মানে এ খুৰাৰাৰ হেৰি হৈছে, আ পানী লাগিছে একেবাৰে। অকমান গাট তোৰ গা জ্বৰ হৈছিলে, পৰহিৰ দিনাখন নেকি? ঔষধ খালে ভাল হৈছে। হ'লেও গাটো মানে অলপ হেৰি লাগি থাকে যে। এতিয়া হয় তোৰ ৰুটিকে দিম, চাগে।
হ, আমাৰ মাও ভাতত লাগিছে বাৰু।
এই গৰমত ৰুটি বনাবলৈ বৰ টান লাগে। হ'লেও দিব লাগিব, গা বেয়া নহয়।
তাকে, এ মই, মই মানে আপোনাৰ, আপোন লোকৰ ঘৰলে যাওঁতে যে, সিদনাখন যে, আচাৰ টো যে দিছিলে, আমৰ আচা
অ', আমাৰ মায়ে মানে আজি আজি মিটিংলে গৈছিলে। মিটিংলে যাওঁ তাই আম কেটামান লৈ আহিছে, মানে দুই পত, দুই পলিথিন মান আনিছে। খালী একেবাৰে কেচ, কেঁচাটো নহয়, মাজে মাজে দুটামান পকাও আহিছে। হ'লেও কেঁচাও আছে, যেনিবা।
এতিয়া মানে ছিজনো, প্ৰায় পকিব ধৰিছে।
অ' ধৰিছে, তাৰে এটা দুটা, এটা দুটা পকিছে বাৰু। হ'লেও শেহতীয়া আম আছে মানে। মায়ে আজি কাটিলে কিন্তু মই মাক কৈছিলো মানে খুৰীয়ে বৰ ধুনীয়া আচাৰ বনাই দেই। সে টো কাৰণে মই খুৰীক বোলো সুধি চাও এতিয়া, কেনেকে বনাই আপুনি অকনমান শিক খায় দিয়ক চোন আপোনাৰ আচাত টেষ্টটো মোৰ এতি মানে ওঁঠত এতিয়াও লাগি থাকে মূ
নাই, সেইটো অৱশ্যে সকলোৱে কয় দেই। মানে জোনে জোনে খাইছে আৰু মই আজিলৈকে, মানে বেয়া হৈছে বুলি কোৱা শুনা নাই।
অ', আপুনি বৰ ধুনীয়াকেও অ', সকলো খিনিয়ে ভাল বাৰু আপোনাৰ। হ'লেও এই আচাৰটো মোৰ মানে বৰ সোৱাদ পাওঁ।
হেৰি কৰিবা এ, আজি, আজি আনিছে ন'? এটা কাম কৰিবা অ', সহে ন' হয় সেই তাকে কৈছোঁ লে-লেতা নপৰোতে একদম ঠন ঠনিয়া হৈ থাকোতে, তাজাই তাজাই আৰু। হেৰি কৰা কাটিবলৈ দিয়া বা তুমি বনাবা নে মায়ে বনাব?
ন' কাটি গ'ল গে, কাটিলে মায়ে কাটি থৈছে। ছে বাৰু।
অ' কাটিলে অ' কাটি পেলাই এটা কাম কৰিবা, অ' কাটি পেলাই অলপ নিমখ সৰহকৈ নিমখ দি পানী দি অ' নিদিবা দেই। সৰহকৈ নিমখ অলপ দি পেলাই বৈয়াম তাতে হেৰি কৰা, চিচাঁৰ বৈয়াম হ'লে বেছি ভাল আৰু।
বেছি ভাল অ'।
সেই চিচাঁৰ বৈয়াম এটাত এটা কাম কৰা, থৈ দিবলৈ দিবা আৰু প্ৰতিদিনে জোকাৰি থাকিবলৈ দিবা কিন্তু।
কেইদিন থ'ব লাগিব?
তিনিদিন থ'লেই হ'ল।
তিনিদিন থ'লে হ'ল ন'?
প্ৰয়োজন হয় এইকেইদিন।
অ'।
তিনিদিনমান থোৱাৰ পিছত এ হেৰি কৰিবলৈ দিবা, এ উঠাই দিবলৈ দিবা। দেই এতিয়া এনেকুৱা বতৰত, অৱশ্যে আমৰ ছিজনতটো এনেকুৱা বতৰতে হয় ন'। তথাপিতো মই কি কৰো উম, তথাপিতো মই কি কৰো জানানে? হেৰি কৰো, এইটো কি কয়, কোনোবা দিনা যদি ৰ'দ নিদিয়ে, তেতিয়া মই ফেনৰ তলত হলেও দিওঁ তাৰমানে।
হয়, হয়, এতিয়াতো বতৰতোতো এই বৰষুণ এই ৰ'দ তেনেকুৱাই হৈ আছে।
শুকাব আৰু ইমান কণ কণীয়াকে শুকাব নালাগে কিন্তু। গম পাইছানে।
মানে এটা ৰ'দ দিলেই হ'বনে, নে ভাল ৰ'দ হ'লে?
ত' নলওঁগে।
আন অ'। এবেলাতে হ'ব ন', তাৰপিছত?
টুকি পেলাই ধুনীয়াকৈ একদম, অলপ হালধি সানিব দিবা দেই। এই বিভিন্ন কাৰ মানে হালধি, হালধি, মানে কি, কেতি-উম মানে কেতিয়াবা পোক পৰুৱাও পৰে ন'।
নিমখটো টেমাতোত দিয়া থাকে কাৰণে, আৰু নিমখ দিব নালাগে।
আৰু পানী দিবলৈ নিদিবা কিন্তু, নি-নিমখৰ লগত পানি দিব নিদিবা।
নিদিওঁ নিদিওঁ।
অ', তাৰপিছত টু-টুকাৰ দিনাখন তিনদিন ৰাখি পেলাই টুকিবা, টুকি পেলাই হেৰি কৰিবা হালধি অলপ সানি পেলাই, ৰ'দত দিবলৈ দিবা। কমপ্লিট অলপ তেওঁলোকে দিবলে দিবা জোকাৰি হেৰি কৰি।
অ, অ' বুজিছো বাৰু।
পানীটো শুকাব লাগিব নহয়?
হয়।
অ', পানীখিনি কমপ্লিট এবেলাতে কাৰা ৰ'দ হ'লে এইকেইদিনৰ নিচিনা ৰ'দ হ'লে এবেলাতে শুকাব।
হয়।
শুনিছা নে?
বুজিছো, বুজিছো।
অ' এ তাৰপিছতে লৈ আহি পেলাই হেৰি কৰিবা অলপ বগা সৰিয়হ যে বগা সৰিয়হ অ' বগা সৰিয়হ অলপ সেই ধুই পেলাই ধুনীয়াকৈ শুকুৱাই লবলৈ দিবা আগে। বগা সৰিয়হটো নোধুোৱাকৈ দিব নিদিবা আৰু ধুই পেলাই শুকুৱাই তাৰপিছতে সেইখিনি অলপ এতিয়া পৰিমান লৈ আছে। অ' মিক্সিতে দি দিবা। মিক্সিতে দিবা চালিব নালাগে আৰু মিক্সিত। তে এবাৰ দি পেলাই সেইখিনি তাত সানিবা।
মানে বেছি গুৰি কৰিব নালাগে আৰু। সৰিয়হ খিনি
অ' নালাগে, নালাগে পাউদাৰ নিচিনা কৰিব নালাগে আৰু এই বেহুৱা বনালে যিটো কৰো তেনেকুৱা নালাগে।
অ', অ', হয় হয় বুজিছোঁ।
তে সেইখিনি দি পেলাই তুমি তেল অলপ কেঁচা তেল দিবা দেই, তেলটো নপ পগাবা কিন্তু। পগাই দিলে মানে তেলটো উম, গোন এই আচাৰটোৰ গোন্ধত টো মানে অলপ পাছলে বেয়া, বেয়া হৈ যায়গে পাছলে। চলে কেঁচা তেল দি থলে মানে তুমি, কেইবছৰ ৰাখা মানে দুই, তিনি বছৰ, চাৰি বছৰ তোমাৰ একোৱে নহয়।
একো প্ৰব্লেম নাই, অ'।
মইতো ৰ'দত দিবলৈ সময়ো নাপাওঁ মই এতিয়া বিভিন্ন ধৰণৰ কাম কৰি থাকো ন' সময়ো নাপাওঁ। তথাপিতো অকমান একো নালাগে অকনমান গোন্ধ ওলাই সেইটোকেতো আচৰিত, নিদো নিদো মই ৰ'দত নিদো আনকি। কিন্তু বহুতে আচাৰ ৰ'দ ৰ'দ দিয়ে বাৰু, ৰ'দত দিলে মানে ভাল হয় বুলি ভাৱে। কিন্তু মই দেখোন সময়ো নাপ পাও বা অকলশৰীয়া মানুহ বুলিয়ে এ এ উলে তলৈ যাব লগা হয় দোকান থাকে দোকান খনো সলাই দিব লাগে কেতিয়াবা খুুৰাৰ এৰাক কৰ্মচাৰী নাথাকে নহয়!
ঠিকেই কৈছা অ'
তণে মই মানে সুমোৱাই থৈ যাওঁ মানে তেনেকে বাহিৰত থৈ পেলাই নাযাওঁ গৌ আৰু সেইকাৰণে দিয়াই নহয়, মানে উ গম পালা? কিন্তু, নিমখত দিয়াৰ পাছত নিমখত দি পেলাই যিটো আচাৰ বনোৱা সেইটো কেতিয়াও বেয়া নহয় গম পাইছা নে? কেতিয়াও বেয়া নহয়। তাৰপিছতে তাত আৰু কি মছলা দিবা গ'ম পাইছানে? গোৱামু় অলপ গোৱামু় গোৱামু় অলপ সেয়া চব মছলা। মছলাবিলাক ভাগে ভাগে হেৰি কৰিবলৈ দিবা আকৌ ধুই পেলাই ধুনাকে শুকুৱাই ল দিবা মছলাটো খুব ধুনাকৈ শুকাব লাগিব আক। নহ'লে ভেঁকুৰ লাগি যাব নহয় অ' তাৰপৰা গোৱামুৰি অলপ ভাজিবা অলপ ভাজিলে এই যে আমি গোৱামূৰি খাওঁ যিটো জোখ মানে ভাজি লোৱা গুৱামুৰী খোৱান নোখোৱা?
অ'খাওঁ, খাওঁ, খাওঁ, সেইটো জোখ সতে ভাজিব লাগিব।
লৈ পেলে অলপ গুৱামুৰি, আজোৱান, অ' পাঁচফোড়ন টো মানে সেইটোৱে কৈ আছোঁ জোৱান বুলি কয় যে জনী? জনী জনী অ',। জন অলপ দিবা তাৰপিছতে দিবা তুমাৰ হেৰি দিবা এইটো কি কয় কলা জিৰা অলপ দিবা আৰু কেইটামান জিৰা, আৰু ধনিয়া, কমাই দিবা গুতকেই, গোৱামুৰি আধা, জিৰা, আৰু ধনিয়া দিবা। গম পাইছ নে? তাৰপিছত তাৰপিছত দিয়ে গোটেই খিনি ধুনীয়াকৈ মানে একদম মিহি নকৰিবা কিন্তু পাউদাৰ নিচিনা। গম পালা? জাষ্ট পতাত অ', অ', সেই তেনেকে মাত্ৰ হেৰি কৰিবা। আ।
তাৰপিছত এ সেইখিনি ভাজি লৈ পেলাই মিক্সিত মাৰি দি দি পেলাই তেল দি দিলেই হ'ল?
দি পেলাই কিন্তু খুব বস্তুতটো এডাল হেৰি ল'বাচোন।
মই মাক ক'ব লাগিব।
হেৰি ল'বা এই যে এইটো কি কয় শলা জাতীয় এডাল বা
শলা।
খন্তি যে খন্তি আমি পিঠা বনাও খন্তি খন্তি বেক চাইদ টো ললেও হ'ল বা মোৰ এনেকে বাহৰ এডাল হেৰি কে ধুনীয়াকে বনাই লৈছো খুৰাই বনাই দিছে আৰু মোক তেনেক কে ধুনীয়াকৈ চুকি পেলাই তাৰমানে এই অ' ধুনীয়াকৈ তাৰ মানে মাজে মাজে মই কি কৰো বা মাচলা চচলা দিয়াৰ পাছতো বয়ামতে মই একেবাৰে বেলেগ এটা বাচন লেটিয়াই নাথাকো তাতে সোমোৱাই দি লৈ পেলাই আৰু সেইডাল দি ধুনীয়াকৈ একদম এইটো হাতৰ এটা হেৰি আছে গম পালা নে টেকনিক এটা আছে।
হয় হয়।
বগৱাই লৰাই বগুৱাই তেনেকে দি তেনেকে থয় তুমি পাৰিলে দুদিন তিনদিনৰ মূৰত কৰিবলৈ দিবা হেটো মাক মানে বুইছা নে প্ৰতিদিনে কৰিলেও ভাল। তেনেকে তেনেকে লৰাই থাকিবলৈ দিবা বস্তুতটো যাতে তল ওপৰ তল ওপ ওপৰতটো হৈ থাকে।
হয়।
পালা।
উম গম পাইছা।
তাত তুমি ভোট জলকীয়া দিলেও দিব পাৰা। আৰু ভোট জলকীয়া দিলে বা ফিৰিঙি জলকীয়া দিলেও দিব পাৰা। ভোট জলকীয়া দিয়াৰ আৰু নিয়মটো সেই কাটি পেলাই ডাঙৰ টুকুৰা কৰি নিমখত এদিনমান থ'বলৈ দিবা ভোট জলকীয়াটো বেছি দিন থব নিদিবা। গলি হেৰি হৈ যায়গৈ মানে। থৈ পেলাই উঠাই পেলাই তেনেকে পানীটো শুকোৱাৰ পাছত আৰু তাৰ ভিতৰত সুমোৱাই দিবা একো কৰিব নালাগে মেহনত। সেইখিনি আছাৰ খাই চাবা তাৰপিছত মোক ক'বা তুমি।
ক'ব লাগিব ক'ব লাগিব আপ আপুনি এনেও ধুনীয়া বনাই আগৰ পৰাই মই জানো নহয়।
অ'।
নকৈ পাৰিছে নে। মানুহে বহুত দিনলৈকে মই মানে আচামা বহুত খাওঁ গম
নহয় মই খোৱাত চখ নাই কিন্তু ইমান আচাৰ চব আচাৰ নাখাওঁ মই। কিন্তু মোৰ বনোৱাত চখ। আৰু কি জানা মোক এতিয়া বিচাৰিও আছে নহয় মানে কিনিবৰ কাৰণে যে এনেকুৱা চিচ টেম কৰক আপুনি, পেকেটিং পেকেটত দি নহলে সৰু
বুলি ভাবছিলো বুইছে অ' আপোনাৰ আপুনি কৰিব পাৰে কৰিব পাৰে।
ভাবি আছো মই তেনেকে কৰিম বুলি এ পেকেট কৰি হলেও নহলে সৰু সৰু টেমাবিলাক আনি তাতে ধুনীয়াকে
আমাৰ মায়েও মাজতে কৰিছিলে তেনেকে।
অ, ভাল কথা আৰু এটা কথা এটা ইনকামো হয় ন। আয় এটাও আহি থাকে
উম, আৰু মানুহে ভাল পালেতো আজি এপেকেট এনেই ভাল পালে এটা আৰু অৰ্ডাৰ দিব
তোমাৰ কৈছো নহয় মই খাবই খাবই মানে বিচাৰিবই সেইটো কৈছো
খাব খাব
আৰু ধৰা নিজৰো এটা পইচাটো আহি থাকিলে নিজৰো এটা কাম আহে।
ইনকামতটো ডাঙৰ বস্তু আৰু পইচা
উম, বৰ বস্তুৰ দাম বোৰ। ইমান বেছি
কিমান বেছি হৈছে এইটো হাত খৰচ এটা ওলাই থাকে আৰু ধৰক
ওলাই থাকে
উম। হ'লেও কিন্তু উম বিশেষ বিশেষকে আচাৰটো ৰুটিৰ লগত খাইয়ো ভাল লাগে, ভাতৰ লগত খাইয়ো ভাল লাগে আপুনি বনোৱাটো।
হম ধন্যবাদ ন ভালে বনাও মোৰ ভাগে ভাগে এতিয়াও আছে গাছ টেঙা মানে খাইছিলো যে গাছ টেঙা আছে গাছ টেঙাৰ দিনত, তাৰপিছতে আকৌ, উম জলফাই আছে জলফাই দুবিধ আছে দেই এবিধ মিঠা আছে এবিধ টেঙা আছে টেঙা জ্বলা
হয় হয়!
তাৰপিছত আকৌ হেৰি আছে এই যে গুলনেমুৰ।
গুলনেমু গুলনেমুটো বৰ উপকাৰী দেই
কাজি নেমু আছে নেকি মোৰ আচাৰ কৰা বা কলে সতে যিটো কৰো সেইটো আছে এ বৰ বহুত দিয়া হয় সেইটো, সেইটো বৰ বঢ়িয়া হয় খাবলে
দিয়ক ঠিকে আছে মই কওঁগে নহলে মই পাহৰি যাম আকৌ
অ ঠিক আছে বাৰু মোক আকৌ মায়ে যদি প্ৰয়োজন হয় মোক সুধি লবলৈ দিবা সময়মতে ন' হ'ব দিয়া হ'ব দিয়া বাৰু উম্ উম!